হেল্ল', অ' শুনিছো কি কৰি আছা?
এ উঠিছোঁ আৰু, তুমি উঠিলা।
ময়ো সেই উঠিম আৰু লাহেকে লাহেকে মানে কি উঠিব হ'লেই, সময়টোতো হ'লেই।
উম, উম, উম।
উঠিমে আৰু এতিয়া কেবাটাও কাম আছে কৈছোঁ নহয় মই। মানে কাপোৰে জপা নাই।
উম, জাপা জাপা। মোৰতো মায়ে এটা আহি পিনে গালি দি থৈ গ'লেই উঠিব হোৱা নাই তোমাৰ বুলি পিনে।
অ' গালি খালে মানে মইও কালি ৰাতি ভালকে গালি খাইছোঁ।
এ কি ক'বা মাহঁতে গালিয়ে দি থাকে আৰু।
অসমীয়া মাঁ।
অ' একদম ক্ৰিপিকেল অসমীয়া মাঁ যে, সেইটো কাৰণে গালিয়ে খাই থাকোঁ আৰু। ভাল কৰিলেও তুমি গালি খাবা, বেয়া কৰিলেও তুমি গালি খাবা।
অ' মোৰ লগৰ এটাই কয় আকৌ মানে সদায় মানে গালি খাই ওলাই আহিলি যে অসমীয়া মানুহ এইটো নিয়মে আৰু বুলি। কি কয় মাইকী মানুহৰ, ওলাওঁতে সোমাওঁতে গালি দিয়াটো।
চেন্দেলৰ মাৰটো হে। খাবাই, আমাৰ অসমীয়া ভাৰতৰ মাৰ সেইটো আৰু মানে।
প্ৰত্যেক, উম, প্ৰত্যেক মাকে দিয়ে ভাল মই যে কিমান মাৰ খাইছো সৰুতে হিচাপ নাই মানে প্ৰত্যেক দিনই খাইছো চাগে।
মইওঁ মইওঁ বহুত খাইছো, মা
ময়ো ভালকে খাইছো। মই একদম তেজ ওলাই জোৱাকে দিয়ে মোক আগতে।
অ' আগত আগতে কি হয় জানা? মোৰ যেতিয়া স্কুলৰ মানে হেৰি দিয়ে ইউনিট টেষ্টৰ ৰিজাল্ট দিয়ে বহীবিলাক দিয়ে যে কপিবিলাক, ত' কি হয় হেৰি হয় আৰু মানে এক একগোট কৰি পিনে মই গোটেইখিনি লগ খুৱাই লওঁ আৰু দেই চোন মানে কম দাম
অ' লাষ্টত আমিও মইও কৰিছিলোঁ।
তাৰপিছত কি কৰে গ'ম পাইছেনে মাই চাই থাকিব চাই থাকিব এফালৰ পৰা তাৰপাছত ক'ব এইটোত কিয় নাম্বৰ কমিলে মই পঢ়ি থাকোঁ টেবুলত, তাৰপিছত পঢ়ি থাকোঁ যেতিয়া আৰু মাথাটোতে ধৰি পিনে টেবুলত ঢাপকৈ ডবিয়াই দিব আৰু।
অ'।
এনেকে মাৰছিলিলে মোক। মোকতো মোৰতো এবাৰ মনত আছে। পাপাই সৰুতে একদম মোক কাঠৰ তটো মই মানে দুষ্টামি কৰি আছিলোঁ, কাঠ আমাৰ ঘৰত কাঠ মানে এনেকৈ কাঠৰ খৰি আছিলে কাঠৰ খৰিয়ে এচাপ দিছে মোক। মোৰ এক্দম তাত পিছলৈকে মোৰ একদম গা জ্বৰ উঠি গ'লগৈ ৰাতিলৈ।
চবে মাৰ খাই, বেজি ল'বলৈ ভয় কৰিছিলানে?
মই এতিয়াওঁ ভয় কৰোঁ বেজী ল'বলৈ।
মোৰ কিন্তু ইমান ভয় নালাগে বেজীলে
অ' অ' ভাল দিয়া, মই মোৰতো এতিয়াও মানে কিবা জীপ লাগি যায়, মোৰ মানে চকু তকু পানী ওলাই যায়, মোৰ বুকুটো ধপধপাই থাকে, অ' দিছো আৰু কিন্তু মানে বুকুখন ধপধপালে
অ' আজিকালি জানানে এই ন বছৰীয়া নে কেইবছৰ ৰিয়া, ন বছৰ নহয় দিয়া, তিনি বছৰ কিবা এটা বেজি দিয়ে যে, কিমান বছৰ দিয়ে মই পাঁহৰিছো।
অঁ অঁ
তিনিটা নে চাৰিটা বেজি দিয়ে অ'।
অ' হয় নেকি?
অ'
আচ্ছা, মই নাজানো বাৰু, কিন্তু এনে আমি লৈছিলো দেই। সৰুতে তিনি বছৰ পাঁচ বছৰ বোলে দহ বছৰ পোন্ধৰ বছৰ
এটা দিয়ে নেকি?
হা হা হা সেনেকে বেজি দি
সেই বছৰত আমিওঁ লওঁ, অংগনবাদী স্কুলত গৈ পেলাই লওঁগে যে। সে সেয় সেয়াই বেজি। মই কিবা দহ বছৰ নে কিমান চাগে এ সেয়াই বাৰ বছৰ নে পোন্ধৰ বছৰ বেজি এটা ল'বলৈ গৈছিলো নহয়
উম
মই বাৰু গোটেই কেইটা লৈছো। দেই নোলোৱা নহয, তেতিয়া অ' সৰু অকমানি কিটা মানে তিনটা মান বেজি দিছে।
উম হম সেই বাচ্ছাটো চোৱা বিচাৰা, কি গ'ম পাব সি একোৱে গ'ম নাপায় কি বেজি
কি কান্দিছে অ' আমি যে ভাল বেজি ছো আকৌ কৰোণা টাইমতো।
অ', নকবা আৰু কৰোণা। দুটাও ল'লা নে কেইটা ল'লা?।
এই দুইটা লৈছো ন আকৌ শুনিছিলো নহয়, হেৰিখন ক-চাৰ্টিফিকেট খন নহ'লে মানে বোলে বাছে চাছে উঠিব নিদিব
হা মইতো চাৰ্টিফিকেটখন একদম লেমনেট মইতো কাৰ্ড বনাই ল'লো গম পাইছানে।
অ চবৰে এইটো অৱস্থা হৈছিল মানে।
বৰ বেয়া বস্তু দেই মানে কৰোণা বেজিতো ল'ব নালাগিছিল বুলি ভাবো এতিয়া।
ময়ো ভাবো বহুত দুৰ্বল অনুভৱ হয় ৰে। কি কাৰণে হয় নাজানো, মানুহে কৈ থাকে কাৰণে হয় নে কিয়ে নে
মানে মানুহৰ এইটো মনৰ কথা গ'ম পাইছ নে? তুমি যদি ভাবি ল'লা ন, এইটো বস্তু হ'বই বুলি তোমাৰ হ'বই। হেল্ল' নাই নাই নাই মোৰ ক'ৰোণা হোৱা নাই। আছিলে ভগৱানৰ কিবা, থু থু
নহ'ল ন, আমাৰ কিন্তু আমাৰ ঘৰত হোৱা নাছিলে। কিন্তু জেঠাই ভাগৰ হৈছিলে। জেঠা ভাগৰ হৈ গ'ল, তাৰ পিছত জেঠু ভাগৰো হৈ গ'ল, আইতা ভাগৰো হৈ গ'ল নহয়। অকল বাকী থাকিলে দাদা। তাৰ নাই হোৱা দেই, তাৰপিছত উপায় নাই বাধ্য। মানুহ নাইকিয়া হৈ গ'ল ময়ো গৈছোঁ মই ভিজিলেও গৈছোঁ, তা আনকিনলেকে ডিব্ৰুগড় মেডিকেললৈও গৈছোঁ মই তেনেকে গৈছোঁ, আন-বাহিৰৰ খাদ্যও খাইছোঁ কিন্তু নহ'ল। দেই ভগৱানৰ কৃপাত মই কিন্তু এনে কুৱেন্তে মানে ৰুমৰ ভিতৰত থাকি দিলোঁ আৰু।
উম, উম।
কাকো কোৱা নাই একো কোৱা নাই, বেলেগক মানে ঘৰৰ মানুহখিনিৰ পাৰা বেলেগ কে আছোঁ আৰু। ভয় লাগিছিলে সেইটো টাইমত। অ', ভয় খাইছিলোঁ একো হোৱা নাছিলে।
চা মানে কৰণাৰ কাৰণে মানুহবিলাকে বহুত ভয়ো এটা খাইছিল দিয়াচোন বাৰু যে মা কিছুমান মানে সেইকাৰণে নকৈছিলে যে মোৰ আহিছোঁ বুলি পিনে বেলেগৰ
অ', সে
মানে মানুহবিলাকৰ যোনবিলাক মানে হেৰি ন ব্যৱহাৰ, সেইখিনি দেখিও কিছমান মানুহ ভয়
ভয় খাইছিলে যাবলৈ ভয় খাই গৈছিলে। আৰু মানুহৰ ভয় টো লাগিব বাৰু, কিমান মানুহ ঢুকাই গৈছিলে।
উম বহুত ঢুকাইছে মানে কয় ন তুমি প্ৰকৃতিক তুমি যিমান শাস্তি দিবা প্ৰকৃতিও তোমাক এদিন শাস্তি দিব বোলে আৰু প্ৰকৃতিয়ে যেতিয়া দিব বহুত বেয়াকে দিব বুলি কয় যে।
মই যে কি হৈ গৈছিলে মানে চব স্কুল কলেজটো বন্ধ-বন্ধ প্ৰতিটো মানে দু-সংস্থাপনবোৰ নাইকিয়া গৈছিলে মানুহৰ দোকান পোহাৰৰ পৰা আদি কৰি বহুত বস্তু বন্ধ হৈ গৈছ
বহুত-বহুত মানে এই, যোনবিলাক-যোনবিলাক কে ব্যক্তিগত অনুষ্ঠান বিলাকত কাম কৰিছিলে ন, সিহঁতৰ কাৰণেটো বহুত বেয়া। আৰু
উম, আৰু আৰক্ষী আৰু বিশেষকে অ', আৰক্ষী সকলৰ কষ্ট হৈ ছিলে, চিকিৎসকসকলৰ কষ্ট হৈছিলে তাহাত
বহুত কষ্ট হৈছিলে বহুত কষ্ট। মানে এইবিলাক দিন মনত পৰিলে এনেকুৱা লাগে যে অ', ইমান দিন মানে গ'ল ন ই
এতিয়াতো স্মৃতি অ', স্মৃতি নিচিনা।
সঁচা, আৰুটো কৈছিলে মাজতে ন যে আকৌ আহি আছে কৰোণা এনেক এনেকে তেনেকে এবাৰ কিবা হেক্টা ভাইৰাছ নে কি এনেক
শুনিছিলোঁ কি আৰু এইবোৰ ভাইৰাছ মোৰোঁ ভয়ে লাগে। আকৌ তেনেকুৱা পৰিস্থিতি নহলে হয়। কিন্তু আমাৰটো এতিয়া ফূৰ্তিয়ে লাগিছিল সেইটো টাইমত।
অ', আমি কলেজত পঢ়ি আছিলোঁ, অনলাইন ক্লাছবিলাক হৈছিলে সেইটো কাৰণে। আগতে কলেজ যাব এলাহ লাগে ন, এ-এ গৰমত কিমান কলেজ যাম এনেকে। যেতিয়া মানে ক্লাছ বিলাক অনলাইন হয় তেত তেতিয়া মানে খুব ভাল লাগে আৰু অ' অনলাইন কৰিম আমি, কাৰণ আগতে আমি শুনিছিলোঁ ন, ডাঙৰ-ডাঙৰ কলেজ, ইউনিভাৰ্চিটিবিলাকৰ অনলাইন হয় কিবা এনেক এ কনফ্ৰেঞ্চ চনফ্ৰেঞ্চ
অ',
এতিয়া মানে নিজে যেতিয়া হৈছিলে তেতিয়া বহুত ভাল পাইছিলোঁ, মই বোলোঁ বা কি ধুনীয়া হ'ব তাৰপিছত আৰু যেতিয়া মানে এক্সামবিলাক দিব লগা হ'ল, বহুত প্ৰব্লেমৰ সৃষ্টি হ'ল কিছু ক্ষেত্ৰত সেইটো কাৰণে মানে আকৌ মাথা চাথা বেয়া হ'ল আৰু, কাৰণ অনলাইন এক্সামৰ ক্ষেত্ৰত চোৱা আমি যোনখিনিয়ে কৰিব পাৰিছোঁ, মোবাইল এনড্ৰইড মোবাইল লৈছে। কিন্তু যোনখিনি ল'ৰা ছোৱালী কৰিব পৰা নাই সিহঁতৰ কি অৱস্থা হৈছে চোৱা। যোনবিলাক খা-খাৱ মানে কি কয় যোনবিলাকৰ তাত পইচা নাইহনে নহয় সিহঁতৰ কাৰণে। টো বহুত মানে অসুবিধাৰ সন্মুখৰ সন্মুখীন হৈছে।
আমাৰো সেই তেতিয়া মানে, তেনেকুৱা হৈছিলে এই যে বেচটো যে মেট্ৰিক এনে পাছ কৰাই দিছিল পাছ মই কিন্তু সেইটো হেৰিয়ত কৰিলো জানানে মোৰ ইমান খং উঠে।
কিয় বেয়া-বেয়াহে সেইটো আজিত চোৱা
অ, ফ্ৰী কেে পাছ কৰি যোৱা নাই আৰু বাৰু।
হা আত নপৰিলে ভালে হৈছে তোমাক নহলে মানুহে অকল হয়, কোনটি এয়াৰত মেট্রিক পাছ কৰিছিলা? কৰণা বাছ অ আচ্ছা এ হ'ব দিয়া আৰু বুলি কৈ পানে তোমাক সেইটো ইম্পৰ্টেঞ্চ নিদিলে হয়, ত' এতিয়া তুমি যিখিনি পাইছা তোমাৰ নিজৰ বলত পাইছা ত' মানুহে তোমাক ভালহে পাব এতিয়া যে অ ঠিক আছে নিজে পাইছে যিখিনি কৰিছে।
সেইটো হয় বাৰু। আ, মই আকৌ এনেকুৱা এ এতিয়া উম কিউ এনে কিউ এনে নহয়তো কি বুলি অল্টাৰটিভ খিনি যিখিনি পছে যে, টিক মাৰ্ক দিব লাগে মেট্ৰিকত। ফিফটি মাৰ্কৰ নে ফৰ্টি মাৰ্কৰ আহে নহয় তাহতৰ। অ, আমাৰ নিচিনা নহয় নহ আগৰ নিচিনা এই কি কয় নাইণ্টি মাৰ্ক লিখিব লাগে এনেকুৱা নহয়তো আজিকালি। অ, তুমি গম নোপোৱা সিহঁতৰ ফৰ্টি মাৰ্ক ন ফিফটি মাৰ্ক ষ্টিক মাৰ্ক।
বাপৰে।
বহুত ইজি কিন্ত এই বস্তুতটো মানে ইজি মানে কি ভালকে পঢ়িব লাগিব বিষয়টো অ প্ৰতিটো পাঠ্য় পাঠ্যক্ৰমৰ মানে সৰু সৰু কথাবোৰ মনত ৰাখিব লাগিব এনেইতো ইজিয়ে দিয়াচোন। লগৰ
অবজেক্টিভ হলে এক কি হয় জানানে? মানে বহুত পঢ়িবহে লাগে ইমান ক'বলৈ গ'লে।
পঢ়িব লাগে কিন্তু তুমি যে শুদ্ধ হলে মানে মানে চিধা ন মাৰ্কচ টো যে পাবা আকৌ সেইটো,
অ, সেইটো হয় সেইটো কাৰণেো তুমি ভালকে খৰচী মাৰি
পঢ়িব লাগিব সেয়াই কিন্তু নিজে সেই তুমি চল্লিশ নম্বৰ এটা যদি লিখা তুমি তাৰ ভিতৰত কিমাননো পাবা পঁচিশ সাতাইশ আঠাইশ, তাতকেতো বেছি নোপোৱা ন।
বাট সেইটো এটা কথা ন তুমি যদি লিখিলা ন, লিখিলে কি হ'ব তুমি যদি কোনোবা বস্তু নাজানাকেও থাককা ন বা এ তাৰ যদি কোনোবা এটা বস্তু বুজি পো এটা বো শব্দ বু এইটো বোলে বুজি পাইছো সেইখিনিকে তুমি য বনাই লিখা তাতে তুমি অলপ কিবা পাবা, কিন্ত তোমাৰ অঞ্জেক্টিব হলে তুমি য নাজানা তোমাৰ গ'ল গোটে নাম্বাৰ।
সেইটো হয় বাৰু কিন্তু পাঁচ মাৰ্কৰ কুৱেশ্বন ধৰা তিনিহে দিব বা দুইহে দিব বা চাৰি পালে, সেনেকে কমাই কমাই যদি আনে, কিন্তু মই ভাল পাওঁ
মই অভজেক্টিভটো ইমান হেৰী নহয়, মানে বহুত পঢ়িব লাগে মই তাৎসে প্ৰেফাৰ কৰোঁ মানে এই প্ৰিফাৰ কৰোঁ কিন্তু মানে ঠিক আছে কমগৈ আৰু বিশছ মাৰ্ক দহ মাৰ্কলৈ মই ঠিক থাকোঁ তাৰপিছত বেছি ভাল পাওঁ ভাল নাপাওঁ মই।
মই ভাল পাওঁ
বা ভাল কথা ভাল কথা ভাল পাব।
অ, ৰ'বা দেই ঠিক আছে মই ৰাখিছো, মায়ে মা তি আছে মানে, ৰাতিপুৱা গালি খাম চাগে এতিয়া।
আহ, ৰাতিপুৱাই-ৰাতিপুৱাই গালি খালে মজা লাগিব দিয়া।
অ, ঠিক আছে দিয়া।
ৰাখিছোঁ ন? হেল্ল'